কি কৰিছা?
এয়া তোমাৰ উঠিছোহে মই, তুমি?
মই বহি আছো গা পা ধুই পাই।
কালি ভাওনা চালা?
নাই মই নগলো, টোপনিয়ে ৰখাব নোৱাৰো তাত মই গৈ পেলাই টোপনি মাৰি থাকিম। উম
অহ কোনচোন ঘৰ?
মা তাৰপিছত ভাইটি, দেউত টা
উম।
মই আৰু মিষ্টাৰ ঘৰতে আছিলোঁ।
অ নাই যোৱা ন, তাকে মই দেখা নাই? উম আজি আৰু নাছিলো আজি আমাৰ কালি ভালেই হ'ল বাৰু আজি বনবাস
আচ্ছা, আজি মানে একদম অত তত মানে পুৰা
আজি আৰু তোমাৰ বহুত আৰু নহয় আৰু এনে আৰু হেৰি নাই, নাই, নাই। আজি মেকআপ, চেকআপ নাই।
মোৰ মন আছে চাবলৈ, মোক ফটো দিবাচোন মই চাম।
উম, খুৰি কৈছোঁ! শাৰীখন পিন্ধাই দিবলে, শাৰী পিন্ধিব নাজানোঁ যে।
আচ্ছা, আচ্ছা। মেকআপটো ভালে আছিল বাৰু, মই মাৰ ষ্টেটাচত চালোঁ।
গিটাৰী আইচবিলাক ভাল লাগিছে।
হু!
গ্লিটাৰ দি পেলাই লগাইছিলে ন মেকআপটো? উম তুমি কৰিছানে?
মই কৰিছো অ।
উম, ধুনীয়া লাগিছে।
অ, উহ উহুম ভাত - চাত খালা?
উম খালো, ৰাতিপুৱা ভাত দবাই দিছো, ইমান ভোক লাগি আছিলে।
উম। মই তোমাৰ কালি ভাত খাবই নহল, ভাত খাই পেলাই আকৌ পিল খাব লাগে। সেয়াও খাব নোৱাৰিলো। বাকি চব ভালে?
ভালে, তোমাৰ?
ময়ো ভালেই মানে কি হ'ল কালি মূৰতে ভাত কেইটা খালো হয় তাৰপিছত খাই পেলাই মানে কেইটামানে খাব পাৰিলো। তাৰপিছত আৰু পিলটো খোৱা নহলেই, পাহৰি গলো আৰু ৰাতিপুৱাও খোৱা নহল।
আচ্ছা আচ্ছা। বাকী তোমাৰ মাৰ খবৰ?
ভাল ভাল।
হেল্ল'?
হেল্ল'!
অ'! মাৰ খবৰ?
ভালেই। বাকী তুমি যে কৈছিলা! কম্পিউটাৰ যাবা বুলি, ল'লা নেকি এডমিশ্যন?
কম্পিউটাৰ, নাই লোৱা। মই কম্পিউটাৰ নহয়, লেপটপ এটাৰহে মাথা মাৰি আছোঁ।
লেপটপ ল'বা নেকি?
উম, ভাবিছোঁ। তোমাৰ আছে নেকি চিনাকি?
মোৰতো তেনেকে চিনাকি নাইয়ে বাৰু। সুধিব লাগিব, সুধিলে গম পাম এতিয়া।
উম, উম, আচ্ছা। উম, ক'বা?
চাব যাবা নেকি?
হা! হা!
ফিল্ম ওলাইছে নহয়, নতুন চাব যাবা নেকি?
কিনিবলৈ, জানোঁ এইকেইদিনত ভাবিছোঁ যাম বুলি, মানে, আজি টাউন যোৱাৰ কথা আছে। আছে বাৰু।
উম, যোৱা যদি চাব পাৰিলোঁ হয়। উম!
বজাৰ কেইটামানো কৰিব আছে। আছে। বহুত দিন হ'ল টাউনত যোৱাই নাই।
আচ্ছা, কি কি ল'বা?
হে আছে। অলপ মানে, ক্ৰীম চ্ৰীম ল'ব আছে। তাৰপিছত, কাপোৰ অ'! আছে ল'বলৈ কাৰণে।
উম।
সিদিনাখন বাৰু যদিও পৰা চেণ্ডেল এযোৰ ললো।
যদিও পায়।
অ
আচ্ছা তাৰ যদিও কাপোৰ বিলাক ধুনীয়া ওলাইছে ন এইবাৰ
ধুনীয়া উলাইছে, বাত আঁ মানে, ধৰা বডি ফিটিং বিলাক ওলাইছে।
অ'! বেছি বডি ফিটিং ওলাইছে।
উম, বাকী ইমান জিন্স টো ভাল লগা নাই! কি তুমি গৰমত পিন্ধিলে লাগিব। ঠাণ্ডা দিনৰ কাপোৰ পিন্ধিছে নেকি, মোৰ মানে কি নহৈ চাই আহিলোঁ ন'!
অ'! এই, কিবা হেৰি হাইনেক বিলাক উলিয়াই দেখোন এ, ঠাণ্ডা দিনৰ বস্তু বিলাক কেলে উলিয়াইছে?
ইছ ৰাম! সিদিনাখন মই গৈ পেলাই শাৰ্ট এটা ট্ৰাই কৰিলোঁ। তাৰপিছত শাৰ্টটো ল'লো। বাৰু ছিক্স হান্দ্ৰেত লৈছে শাৰ্টটো। মানে, ৰোলিং ৰোলিং আছে আৰু চৰ্ট হয়, হোৱাইটত।
অ'! ভালে দেখিবলৈ।
উম আৰু প্লাছ আঁ টি শাৰ্টবিলাক ওৱান নাইন্টি নাইনত দি আছে। টি চাৰ্ট বিলাক ভালে লাগিছে! কিছু, কিছুমান টি চাৰ্ট ভাল লাগিছে!
মই শাৰ্টেই নিপিন্ধো। মানে, কিবা এটা ভাল নালাগে মোৰ!
চৰ্ট শাৰ্ট পিন্ধিব পাৰাতো? ভাল লাগিব। হ'ব তেতিয়া। দীঘলটো নহয় চৰ্ট।
শৰ্ট পাই নেকি
উম শৰ্ট চৰ্ট পাই। কিমান ত মোক কোৱাচোন মানে ধৰা বেল 'ত লগা আমি তিমান কণ হ'লেতো হৈয়ে গ'ল ন শ্বৰ্ট।
অ তিমান কণ উ পাৰি কিন্তু এতিয়া আৰু ক'তনো বুজাই কো যুদিওত গ'লে সেইবিলাক বস্তুও নাপাওৱে ক চ
আকৌ মই লিপষ্টিকৰ শ্বেট বিচাৰিলো। তাৰ পিছত লিপষ্টিকৰ মোৰ যোনটো ছেদ ভাল লাগে সেইটো ছেদে নাই গোটেই যুদিঅ খন বিচাৰিলো তিনিবাৰ মান মই চালোৱে তথাপি নাপালো।
এ তাতে লিপষ্টিক ট্ৰাই কৰিব পাৰি ন
অ ট্ৰায়েল আছে আৰু শুনা না কথা এটা মই মানে পুলিচ এটা আনিলোঁ হা মই কি কৰিছোঁ ইউজ তুমি যোনটো ট্ৰায়েল নেতপলিছ সেইটো উঠাই লৈ আহিছো নহয়। তাৰপিছত ই মোক কৈছে এ তইছ ই মোক কৈছে কি হল ত কি আনিছ তই মোক এনেক সুধিছে মই কৈছো কি হল তাৰপিছত কৈছে চাচোন ভালকে তাৰপছত ম অ অ লৈ আহি আছো খা
উ
আৰু প্লাছ ন উ চব মানে তুমি ধৰা ঘৰত চিন্তা কৰি যাবা অ এইকেইটা এই কেইটা বস্তু আছে যেতিয়া মলতো যাবা গৈ পেলাই পাহৰি যাবা কি কি লাগে।
অ সেইটো হয়েই প্ৰায় ভাগৰ লগত হয় মই
ঘৰত আহি ঘৰত আহি পেলাই তাৰ পিছত আকৌ মলৰ পৰা যেতিয়া ঘৰত আহিব ল অ হ''ল এইটো বস্তু আছিল নহয়
অ পাহৰি থাকিলো এই মই এ এবাৰ দাদাৰ লগত গৈছিলো মই ভাবিছিলো সি যিহেতু এটা জিন্স কিনিব মই চাগে এটা বডিগন্ট এটা কিনিম আৰু তাৰপিছত সি তাৰ বস্তু খিনি ল'লে তাৰ পিছত মই ইমানে বস্তু দেখিলো মই মানে এই চাৰি চাৰিআলি তোমাৰ হেৰিখন যদি'অখন
হম
দুবছৰ আগতে ইমানে বস্তু দেখিলো মই কি ল'ব গৈছো পাহৰিএ থাকিলো পিছত গিফ্টি কিটা লৈ আনিছো। দে দেউতাই কৈছে বোলে কিবা আনিব নাযাও? অ দুটাই কৈছে একো নানিলি যে? পাহৰিয়ে থাকিলো আনিবলে।
মই ম মই ভাবিছিলো মই এই যে এনেই পিন্ধিব পাৰে ৱাচছ বিলাকে তেনেকুৱা এটা ল'ম বুলি তাৰ পিছত তাত চালোগে ই ৱাচ কেইটাতো ৱাচৰ নিচিনা অলপো লগাই নাই। এইবাৰ ভাল -ভাল ইয়াৰৰিং ছেট অহা নাই নহ'লে মই ইয়াৰৰিং ছেট লওঁ বাৰু নাইণ্টি নাইনত ধুনীয়া ধুনীয়া তিনিটা যোগে পাই যায়।
টাউনত আহিছে নহয়।
টাউনত আহিছে নি?
উম বহুত ধুনীয়া কালেকচ'ন আহিছে কালি তিপুৱে মই চাই আহিছো।
আচ্ছা
বহুত ধুনীয়া হয় তোমাক কৈছো
এই ৰহা এই গৰম দালত ওলাবই মন নাযায় ৰাতিপুৱা হলে অলপ বৰষুণ দিয়ে তাৰ পিছত ৰ'দ দি দিয়ে একদম অশান্তি লাগি গৈছে আৰু।
উম এ নকবা আৰু যি গৰম দিছে কালি যে ভাওনাত আমি কেনেকে আছো আমি জানো ইমান গৰম
মোৰ সেইকাৰণে ইমান গৰমত তো যোৱা নাই যোৱা নাই প্লাছ টোপনি টোপনিয়াই থাকিম যে মই চকী খনত বহি কিনে এইকাৰণে নগ'লো।
অ আৰু মই টোপনিয়াই থাকিম।
যোৱাবাৰ কি হৈছে যে যোৱাবাৰ নহয় এই এইবাৰে যে ফাংচন আছিলে ফাংচনত মানে অলপ লেট হৈ গ'ল অলপ লেট হোৱাৰ কাৰণে মই টোপনিয়াই আছো পুৰা।
কি হ'ল?
অ মানে চকীত বহিছো ধৰা গায়ক উঠিছে ন ষ্টেজত তাৰ পিছত মই টোপনিয় আছো এটা গান শুনি মেদি টোপনিয়াই আছো ধুনীয়াকে।
এ মোৰ বমি হ'ল সেইদিনা। ঘৰ আহিব লগা হ'ল এক একে মাথা ঘূৰাই বমি হৈ নাই আৰু।
কিয়?
এই নাজানো কিবা উম মা দেউতাই কৈছে গৰম সোমোৱাৰ কাৰণে হৈছে।
উ আকৌ মোৰ কি হৈছিল জানা এই মানে টোপনি খ'তি কৰাৰ কাৰণে ন ফাংচনৰ কাৰণে এই কিবা একদম হে'লচিনেচন নিচিনা হৈ আছিল মানে মোৰ দৰা মোৰ একদম হাত ভৰিবেলাক ভাইব্ৰেট হৈ হৈ গৈছিলে। বিচনাতে ভাইব্ৰেট হৈ থাকো জানা মই।
মোৰ আকৌ তোমাৰ পি'ল গাল খালে কিবা বন বিলাক কমজুৰি কমজুৰি হৈ যায় এনেকুৱা লাগে যেন কোনোবাই ঠেলা মাৰিলে যেন পৰিয়ে যাম আৰু আৰু
হম হ অ আকৌ যে কিবা টোপনি খ কৰিলে মাথাটো ইমান বিষাই ন।
অ ঘূৰাই থাক গোটেই দিনডাল তোমাৰ মাইগ্ৰে্যন হৈ থাকিব। মাথা
বাকী ভণ্টি ক'ত অ ভণ্টি নে বা আছিল ন
তাই আছে তাই জানো ক'ত আছে মই একদম তাই মানে
মই বাৰ বাৰ মানে কনফিউজ হৈ যাও বা কম নে ভন্টি কম কি ক কম
মোক বা নিচিনা লাগে নেকি
বাকী আমি টেঙা চেঙা খোৱাই নাই যোৱাবাৰতো বহুত খালো তেতেলী চেতেলী
অ তেতেলি এতিয়া খাব নোৱাৰো যে মই ঔষধ খাই আছো
অ
উম মোৰ চব বন্ধ ভাল লাগিলে অ তেতেলি সোপা খাইছিলি যে খুব
তেতেলি প্লাছ আম
অ আকৌ জলফাই জলফাই নহয় হেৰি আছিলে কি আছিলে নামটো পাহৰিলো নহয়।
জলফাই খোৱা নাই।
তাকে তো তেতেলী আৰু আমে খাইছিলো নেকি ন উম এই দুটাই খাইছিলো। ভাল লাগিলে খাই ম'ম' বনাম বুলি ভাবিছো। খাবা নেকি উম
না না মম নাখাওঁ পানী পুৰি বনোৱা যদি খাম।
পানী পুৰি ঘৰত বনাব নোৱাৰি যে
কিয়?
ঘৰত বনালে মানে পানী পুৰিডাল মোক ফিচিকা ফুচুক কা হয়
তাতকৈ ভাল টেম্প টেম্পোৱাৰী কিনি আনি পেলাই বনাই দিলেই হ'ল।
সেইডাল নাপায় যে আমাৰ ইয়াত
নাই নাই এই মম' গাল খাবলৈ মন নাই আৰু এতিয়া মানে কি জানা অনলি মোৰ দিমাগত এটাই আহি আছে পইতা ভাত আলু পিটিকা দালি ভাত বচ বাকি মচলাদাৰ একো নহয় মানে একদম ইমানেই গৰম লাগিছে
মানে এনেকুৱা চিকেন প কৰা ম'ম'ৰ ক্ৰেভিংছ হৈ আছে নহয় তাৰ ক'ব নোৱাৰো মানে ইমানে মোৰ খাব মন গৈছে। মোক যদি এতিয়া দিয়ে ন এক এক এক প্লেটে মই খাই পেলাম মানে ই মানে মোৰ
মই আকৌ কি জানা এই গৰমত যে মই একদম শান্তিৰ ভাত কন বিচাৰো কোন কণ জানা এই দালি ভাত আলু পিটিকা নাইবা। অকল আলু পিটিকা আৰু ভাত একদম শান্তিৰ আৰু নাইবা বইল দালিতো তেল মাৰিব লাগে নালাগে বইল দালি হ'ব লাগে। তাৰ পিছত বিলাহী চাটনি এনেকে
অপকাৰ নকৰে তোমাৰ আৰু গোটেই দিনটোৰ কাৰণে পেট ঠেণ্ডা পৰি থাকিব।
হা হা
বোলো অপকাৰ নকৰৰে আৰু গোটেই দিনটো কাৰণে তোমাৰ পেটটো ঠাণ্ডা পৰি থাকিব। অ গৰম গৰম বস্তু খালেতো আৰু তোমাৰ পেটডাল আ গুলো গুলো সেইটোৱে
এইবাৰ তুমি কি ল'ম বুলি ভাবিছা দূৰ্গা পূজাত?
দুৰ্গা পূজাতো মই কাপোৰ চাপোৰ নলমে চাগে, ঔষধে ল'ব লাগিব।
উম, তুমি আই- ফোন ল'ম বুলি কৈছিলে ন, কেতিয়া ল'বা?
আইফোনটো মই দাদাৰ লগত যাম বুলি কৈছিলো তোমাৰ ভাইটিৰ লগত
উম।
কি যাম বুলি কৈছে কি চাই দিম বুলি কৈছে। ত মই কৈছো আৰু ওলাবি তেনেহলে। মোকো তো মানুহে ঠগিয়ে দিয়ে। তোৰ লগতে ওলাম তোৰ লগ আইফোন ফিফটিন ন ছিক্সটিন টো ল'ম।
আচ্ছা।
দিম আৰু এইটো মোবাইল দি দিম তাৰ লগতে আৰু পইছা দিম।